উম শুনিছো শুনিছো। মোৰ মাতটো শুনিছা নে?
অ শুনিছো শুনিছো কি কৰি আছা?
সেয়া তোমাৰ এনে বহি আছো তুমি কি কৰিছা?
এই মইও তোমাৰ এই বিচনাতে অকণমান শুই আছিলোঁ, অ বাকী ভাত পানী খালা?
উম ভাত পানী খালো অকমান আগত খাই উঠি। তুমি খালা নে?
মই তোমাৰ এই মইহে জাষ্ট খাই উঠিছো আৰু। বাকী খবৰ খাতি কোৱাচোন।
খবৰ খাতি ভালেই ভালেই। তোমাৰ ভাল নহয়?
অ মোৰো ভালেই ভালেই বাৰু দেই। তাকে তোমাৰ সেই আজিলৈ আজি মানে তোমালে ফোন এটা কৰিলো গম পাইছানে মোৰ মানে তোমাৰ সেই অকনমান বিষ য়ে ওপৰত অকণমান আলোচনা কৰিবলগীয়া আছিলে মানে গম পাইছা নাই।
অ কি বিষয়?
এতিয়া মানে ধৰি লোৱা সপোন আমাৰ যি সপোন দেখো আমি, গমপাইচা নাই বা আমাৰ যে জীৱনৰ এটা লক্ষ্য থাকে, গমাইছানে সেই সপোন আৰু লক্ষ্যৰ মাজৰ যিখিনি পাৰ্থক্য বা যি সম্পৰ্ক আছে সেই বিষয়ে মানে অকমান তোমাৰ পৰা মই জানিবলৈ বিচাৰিছো। গম পাইছা অ তুমি অকমান সেই সপোন আৰু লক্ষ্যৰ মাজত অকণমান পাৰ্থক্য অলপ কোৱাচোন বা বাৰু মোক।
উ এতিয়া চোৱা সপোনটোনো আচলতে কি এতিয়া আমি ধৰা লক্ষ্যটোৰ বিষয়ে বাৰু ইমান নজনাও নহয় জানো কিন্তু সপোন টো মানে এনেকুৱা এটা বস্তু যিটো কি হয় আমাৰ ভৱিষ্যতৰ মানে বা আমাৰ জীৱনৰ এটা এটা আষা বা কি হয় সপোনতটো কিন্তু আমি কল্পনাহে কৰো, বা এনেকুৱা ধৰণৰ ওপত কথা যে আমি যে কেতিয়াবা ভাবো অ মই ভাৰতৰ প্ৰধান মন্ত্ৰী হোৱা হলে, বা ধৰা মই যদি গোটেই বিশ্বৰ ভিতৰত আটাইতকৈ ধনী লোক হোৱা হলে, সেইবিলাক আচলতে এটা এটা সপোন সেইবিলাক মানে কি হয় আমাৰ মনৰ যিবিলাক আশা সেই আশা বা কল্পনা এইবিলাকক আমি স সপোনলৈ মানে ৰূপান্তৰিত কৰো সপোন বুলি ভাবি লওঁ। কিন্তু লক্ষ্য লক্ষ্য নো কি লক্ষ্য হৈছে আমাৰ ধৰা জীৱনৰ আমাৰ সকলো লোকৰ এটা এটা লক্ষ্য থাকে। আৰু কি হয় যি লোকে নিজৰ জীৱনত এটা লক্ষ্য ৰাখে তেওঁলোকে কিন্তু সেই লক্ষ্যটো মানে মানে নিজৰ বাস্তৱ জীৱনলৈ পৰিণত কৰিবলৈ বহুত চেষ্টা কৰে। এতিয়া লক্ষ্যটো কেনেকুৱা ধৰণৰ আমি যি যিটো এটা লক্ষ্য লৈ ডাঙৰ হৈছো বা যিটো এটা লক্ষ্য লৈ পৰিণত কৰিবলৈ আমি অহৰহ কষ্ট কৰি আছো আমি ধৰা কিছুমানৰ লক্ষ্য থাকে পুলিচ হোৱা তেওঁলোকে। পুলিচ হোৱাৰ বাবে কি কৰে আমাক সৰুৰে পৰা ফিটনেচত গুৰুত্ব দিয়ে তাৰ পিছত কি হয় তেওঁলোকে। তে মানে এথলেটিক হয় খেলা- ধূলা খুব কৰে তাৰ পিছত তেওঁলোকে কিন্তু সেই। পুলিচ হ'বৰ বাবে যিখিনি পঢ়াৰ প্ৰয়োজন। সেইবিলাক শিক্ষাও তেওঁলোকে গ্ৰহণ কৰে, মানে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰাৰ পিছত তেওঁলোকে সেই পুলিচ হ'বলৈ যি যি শিক্ষাৰ প্ৰয়োজন সেইখিনি গ্ৰহণ কৰে। আৰু আচলতে কি হয় সপোনে কি কৰে মানুহক অনুপ্ৰেৰণা দিয়ে মানে কি হয় সপোনটো মানে আমি যেতিয়া কথা এটা ভাবো আমাৰ মনটো খুব ভাল লাগে, কিন্তু কি হয় যেতিয়া লক্ষ্যটো আমাৰ উম একদম সঠিক হব। বা মই যদি ভাবো মই পুলিচে হম বেলেগ নহম তেতিয়া কি হয়। আমাৰ সেই লক্ষ্যটোৱে আমাৰ জীৱনৰ দিশ দেখুৱাই আমি মানে কোনটো দিশত। বাঢ়ি যাব লাগে সেই দিশতটো আচলতে দেখুৱাই দিয়ে এ মানে আৰু। কি হয় আৰু কিছুমান কথা যদি আমি চাওঁ। আমাৰ ধৰা যিবিলাক আমি সপোন দেখো এই সপোন বিলাক কিন্তু স্প ত নহয় বা এটা নিৰ্দিষ্ট সপোন আমি নেদেখো কি হয় আমি। বিভিন্ন ধৰণৰ সপোন দেখো কেতিয়াবা আ বিভিন্ন ধৰণৰ বিভিন্ন সপোন দেখো। এতিয়া আজি যেনিবা মই ভাবিলো যে মই ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ম। হা তোমাৰ নেক্স। তুমি কি ভাবিব পাৰা যি টি ভাবিব পাৰা কিছুমানে কি হয় আগদিনা যদি সোধা তেওঁলোকক। তোমাৰ সপোন কি সি কব যে মই এজন ভাল চিংগাৰ হোৱা সপোন আকৌ পিছদিনা যদি। সুধি দিয়া তেওঁ হয়তো সেই যিটো মানে মেণ্টেলিটি আছে সেইটো চেঞ্জো হৈ যাব পাৰে। পিছদিনা তেওঁ ক'ব পাৰে যে মই ধৰা এজন ভাল ডেন্সাৰ হোৱা মোৰ সপোন। বা তেওঁ আৰু এদিন ক'ব পাৰে যে মোৰ ধৰা হেৰি হোৱা এনে কোৱা যি টি ধৰণৰ মই এষ্ট্ৰলোজাৰ হোৱা সপোন তেনেকুৱা ধৰণৰ বিভিন্ন তেওঁলোকে কথা ক'ব পাৰে। কিন্তু আচলতে যিসকল মানে আমাৰ যিটো লক্ষ্য থাকে। সেই লক্ষ্যটো কিন্তু সদায় স্পষ্ট হয় কাৰণ মানুহে যেতিয়া এটা ল ক্ষ্য হৈ ডাঙৰ হয়, লক্ষ্য লৈ পেলাই মানে ডাঙৰ হয় তেতিয়া কি হয় তেওঁৰ এটাই লক্ষ্য লব। কাৰণ তেওঁ যদি ল ক্ষ্যটো চেঞ্জ কৰি থাকে, পুলিচ হোৱাৰ পৰা যদি আকৌ দোকান খোলা এজন দোকানী হম বুলি ভাবে। তেতিয়া তেওঁলোকে যে ইমান কষ্ট কৰিলে পুলিচ হবৰ বাবে সেইখিনিতো অৰ্থলৈ যাব। সেই ক্ষেত্ৰত কি হয় এই লক্ষ্য বিলাক আচলতে স্পষ্ট হয়। লক্ষ্য বিলাক যেতিয়া স্প। ষ্ট হ'ব তেতিয়া কি হ'ব মানুহৰ তুমি এজন ল'ৰাক সুধিবাচোন বোলে তুমি কি হোৱা সপোন আ ছে মানে তোমাৰ লক্ষ্য কি? তেতিয়া তেওঁ ক'ব যে মই পুলিচ হ'ম কিন্তু সেই দুই বছৰৰ পিছত তেওঁ আ- কৌ সুধিবা হন তোমাৰ লক্ষ্য কি তেওঁ কিন্তু পুলিচ হম বুলিয়ে কব কাৰণ তেওঁৰ জীৱনত ল ক্ষ্য এটাই তেওঁ মানে পুলিচৰ লক্ষ্য। সেই ক্ষেত্ৰত চাবলৈ গলে সপোন আৰু লক্ষ্যৰ মাজত এনেকুৱা ধৰণৰ কিছুমান। ধৰা পাৰ্থক্য দেখিবলৈ পোৱা যায় আৰু কি হয়। আমাৰ মানুহৰ যদি লক্ষ্য নাথাকে সেই মানুহজন কিন্তু জীৱনত কেতিয়াও। সফল হব নোৱাৰে, সেয়ে তেনেকুৱা ক্ষেত্ৰত যদি আমি আচলতে চাবলৈ যাওঁ, মানুহৰ জীৱনত এটা লক্ষ্য থকাটো কিন্তু অত্যন্ত দৰকাৰী কাৰণ স সপোটোতো মানুহে চবেই দেখে। সপোন দেখাটো আচলতে বেয়াও নহয়, সপোন দেখাটো ভাল কিন্তু মানুহ হে জীৱনত যদি লক্ষ্য নাৰাখে সেই মানুহজনে কিন্তু কে তিয়াও উন্নতি কৰিব নোৱাৰে কাৰণ কি হয় তুমি ভাল ডিগ্ৰী পাতি লাভ কৰিলেও কি হয় কেতিয়াবা যেতিয়া তোমাৰ চিলেকচনৰ টাইম আহে বা তুমি কোনটো বিভাগত মানে কা হেৰি কৰিবা কাম কৰিবা, সেই তেতিয়া কি হয় মানুহৰ যে ল ক্ষ্য নাথাকে তেওঁলোকে দুধো মুধত পৰে কেতিয়াবা কি হয় কিছুমান ভাল চাকৰি পৰা সোণালী সুযোগ থাকিলেও তেওঁলোকে হেৰুৱাবলগীয়া হয়। আৰু আচলতে উহম সপোন দেখিলে ভাল। কাৰণ সপোন দেখিলেহে তেওঁলোকে সফলতা লাভ কৰিব। কিন্তু এইটো নহয় যে সপোন দেখি পেলাই ঘৰতে বহি থাকিব লাগিব। এই যিটো সপোন দেখিছে সেই সপোনটোক বাস্তৱ মানে জীৱনলৈ যদি পৰিণত কৰিব বিচাৰে তেওঁলোকে কিন্তু সেই যিটো সপোন দেখিছে, সেইটোকে লক্ষ্য লৈ ৰূপান্তৰিত কৰি ল'ব পাৰে। মানে তেওঁ যে সেই সপোন দেখিছিলে মই এজন ভাল ধৰা চিংগাৰ হম। সেই সপোনটোকে যদি তেওঁ নিজৰ লক্ষ্য হিচাপে লৈ লয়, মানে প্ৰথম সপোন দেখিলে তাৰপিছত সেই সপোনটোকে আকৌ লক্ষ্য লৈ ৰূপান্তৰিত কৰি দিলে। তেওঁ যদি সেই সপোনটো লক্ষন্তৰ মানে লক্ষ্য লৈ ৰূপান্তৰিত হয়। তেওঁ হয়তো কি হ'ব নিজৰ যিটো এইম সেইটো এজন ছিংগাৰলৈ তেওঁ ৰূপান্তৰ কৰি দিব, যাৰ ফলত কি হ'ব তেওঁ এজন চিংগাৰ হ'বৰ বাবে যিখিনি আমাৰ ধৰা প্ৰয়োজন, প্ৰয়োজনীয়তা মানে বস্তু সেইখিনি তেওঁলোকে শিকিব। যাৰ ফলত কি হ'ব? হয়তো তেওঁ এজন ডাঙৰ ছিংগাৰো হ'ব পাৰিব। আচলতে ধৰা সপোন আৰু লক্ষ্যৰ মাজত মানে যিখিনি পাৰ্থক্য খুজিছা মানে মোক সু সুধিলা আৰু কি হয় তাৰ কিছুমান মই সম্পৰ্কৰ কথাও কলো। বা এইখিনি থকাৰ যি গুৰুত্বপুৰ্ণ ভূমিকা তাৰো ধৰা দুই এটা কথা মই তোমাক ক'লো বাৰু। এতিয়া মানে কি হয় ইয়াৰ বিষয়ে মই ইমানো একেবাৰে পাৰফেক্টলি নাজানো। সেই ক্ষেত্ৰত কি হৈছে মই দুই এটা কথা তোমাৰ পৰা মই জানিম বুলি ভাবিছোঁ। এতিয়া মই মানে তোমাৰ পৰা এটা মতামত মোক লাগে যে এই বস্তু দুটাৰ ওপৰত তোমাৰ ধাৰণা কেনেকুৱা?
অঁ। এতিয়া আচলতে তুমি সেই পাৰ্থক্য বিলাকতো এতিয়া বুজাই চাই, হয় নহয়? এ মও তোমাৰ সেই তুমি বুজোৱা পাৰ্থক্য বিলাক মই বুজি পাইছোঁ বাৰু। এতিয়া আচলতে কি গম পাইছা নাই? এতিয়া সপোন আৰু লক্ষ্য এই শব যি দুটা মানে শব্দ এই শব্দ দুটা বহু সময়ত মানে একে অৰ্থতে ব্যৱহাৰ কৰা হয়। গম পাইছা নাই?
হয় হয়।
হেল্ল' অঁ অঁ।
অঁ শুনিছ নে? অঁ।
অঁ শুনি আছোঁ শুনি আছোঁ। অঁ, অঁ কিন্তু মানে সেই তোমাৰ সপোন আৰু যিটো লক্ষ্য‌ এই শব্দ দুটা ধৰি লোৱা বহু সময়ত তোমাৰ একে অৰ্থত ব্যৱহাৰ কৰা হয়। কিন্তু মানে বাস্তৱ বাস্তৱ, হয় হয়, জীৱনত কি গম পাইছা নে? দুয়োটাৰ মাজত কিন্তু কিছুমান পাৰ্থক্য আছে গম পাইছা নাই? এ মানুহ মানে সপোনে কি কৰে? অঁ সপোনে কি কৰে এজন মানুহক তোমাৰ অনুপ্ৰেৰণা দিয়ে গম পাইছা নাই? বা কিবা এটা তোমাৰ অঁ মানে কিবা এটা তোমাৰ কাম কৰিবলৈ এটা আগ্ৰহ দিয়ে গম পাইছানে? কিন্তু আনহাতে যদি আমাৰ ল লক্ষ্য, সেই লক্ষ্যই কি কৰে এই আমাৰ আমি যিখিনি সপোন দেখো, গম পাইছা নে? সেই সপোনটোক আমি বাস্তৱিকত বাস্তৱিক ৰূপত মানে অঁহ মানে বাস্তৱিক বাস্তৱিক ৰূপত তোমাৰ প্ৰতিফলিত কৰাৰ মানে পথ দেখাই গম পাইছা নাই?
উম হোম।
অঁ, এতিয়া তোমাৰ সপোনটো কি বুলি ক'লে গম পাইছা নাই? সপোন হৈছে মানে আমাৰ যি ভৱিষ্যতৰ বিষয়ে মানুহৰ আশা থাকে। বা ইচ্ছা থাকে সেই সেইবিলাক সেইবিলাকে হৈছে সপোন গম পাইছানে।
হয়, উম,
হেই ভৱিষ্যতে কি কৰিব? কি নকৰিব সেই তাৰ যি কল্পনা থাকে বা ইচ্ছা থাকে বা আশা থাকে হয় নহয়। সেইটোৱে হৈছে সপোন বা তোমাৰ ধৰি লোৱা এতিয়া তুমি কৈছা ধৰি লোৱা এতিয়া এজন মানুহে যদি তোমাৰ ভাবে মই ডাঙৰ হৈ মেলি তোমাৰ কিবা বিজনেছ কৰিম বা কিবা চাকৰি কৰিম সেইটোৱে হৈছে এটা সপোন। হয়। গম পাইছা নাই? সপোনে কি কৰে মানুহক তোমাৰ যি মানে চিন্তা কৰিবলৈ শক্তি প্ৰদান কৰে গম পাইছা নাই মানে উৎসাহিত কৰে ডাঙৰ তাৰ মানে ডাঙৰ - ডাঙৰ চিন্তা কৰিবলৈ উৎসাহিত কৰে। আকৌ তোমাৰ এতিয়া আমি যদি লক্ষ্যৰ ফালে চাও গম পাইছানে।
হয়।
লক্ষ্যই মানে কি কৰে আমাৰ যি আমি যিখিনি সপোন দেখো সেই সপোনখিনিত তোমাক পূৰণ কৰিবলৈ বাবে আমাক মানে - মানে এটা মানে উৎসাহ যোগায় গম পাইছা ন সপোন পূৰণ কৰা যি উদ্দেশ্য সেই উদ্দেশ্য তোমাৰ অ, মানে পূৰণ কৰিবলৈ এটা মানে তোমাৰ উৎসাহ যোগায় গম পাইছা নাই।
অ',
তোমাৰ এতিয়া তোমাৰ লক্ষ্যৰ এটা মানে কিছুমান পৰিকল্পনা থাকে নিৰ্দিষ্ট পৰিকল্পনা থাকে গম পাইছা নাই।
হয় - হয়।
হয় আৰু তোমাৰ যিসকল লোকে তোমাৰ ল কিবা এটা লক্ষ্য লয় জীৱনত কিবা এটা লক্ষ্য লৈ মেলি আগবাঢ়ি যাম বুলি ভাবে। সেইসকল তোমাৰ বেলেগতকৈ মানে অকমান বেলেগকে থাকে মানে সেইটো কেলে কৈছো তোমাৰ এতিয়া ধৰি লোৱা এনে নৰ্মেল যিখিনি ছাত্ৰ ছাত্ৰী থাকে সিহঁতে কি কৰে তোমাৰ যদি ডাঙৰ হৈ মেলি কিবা এটা ভাবে মানে কৰিম বুলি ভাবে তে সিহঁতে কি কৰিব তোমাৰ মানে যিখিনি তোমাৰ এতিয়া আজি কালি ল'ৰা ছোৱালী বিলাকে তোমাৰ ফটুৱামী কৰি থাকে ন যিহেতু বহুত মানুহ চঞ্চল সে তোমাৰ যিখিনিয়ে তোমাৰ লক্ষ্য এটা বান্ধি লয় সেই ল'ৰা ছোৱালী সেই ল'ৰা ছোৱালী বিলাক কিন্তু। তোমাৰ ইমান চঞ্চল নহয় গম পাইছা। তেওঁলোকে তোমাৰ মানে একদম পুৰা গহীনকে থাকিবলৈ চেষ্টা কৰে। গমপাইছানে এনেই - এনেই তোমাৰ টাইমবিলাক ৱেষ্ট কৰিবলৈ মন নকৰে। সিহঁতে গম পাইছা। আৰু কি কৰে সিহঁতে তোমাৰ ধৰি লোৱা অহ, নিজৰ ওপৰত আত্মবিশ্বাসটো ৰাখে। আৰু কি কৰে সিহঁতে মানে তোমাৰ আহ, যিখিনি ফটোৱামি কাম গমাপাইছানে সেই কামবিলাক কৰি মানি সময় সময়টো নষ্ট নকৰে। গম পাইছা নাই সেই ক্ষেত্ৰত চাবলৈ গ'লে তোমাৰ আমাৰ লক্ষ্যটোৱে আচলতে বেছি গুৰুত্ব। সম্পূৰ্ণ মানে ল'ৰা ছোৱালীবিলাকক গুৰুত্বপূৰ্ণভাৱে চেঞ্জ কৰি দিয়ে গম পাইছা গতিকে আৰু কি হয় গম পাইছা নাই এতিয়া সপোন আৰু লক্ষ্যৰ মাজত আৰু বহুত পাৰ্থক্য আছে গম পাইছেনে
হয় আছে।
তোমাৰ সেইখিনি কথাটো মই এতিয়া নকওঁ গে কিন্তু তোমাৰ তাৰ লগতে আমাৰ যেনেকে ধৰি লোৱা লক্ষ্য যিমান গুৰুত্ব আছে তেনেহলে তোমাৰ কি হয়। সপোনৰো গুৰুত্ব আছে গম পাইছা নাই।
উম নিশ্চয় আছে।
তোমাৰ এটা সপোনে কি কৰে আমাৰ জীৱনত কিবা ডাঙৰ কিবা এটা কাম কৰাৰ মানে ইচ্ছা জগায় গম পাইচা নাই মানুহৰ যি যিটো আত্মবিশ্বাস বা তোমাৰ আশা থাকে কিবা এটা কাম কৰিবলৈ যিটো আশা বা আত্মবিশ্বাস থাকে। সেই আত্মবিশ্বাস তোমাৰ বৃদ্ধি কৰে আকৌ ধৰি লোৱা সেই নটো নতুন চিন্তা বা সৃষ্টিশীলতা তেনেকুৱা ধৰণৰ মনবিলাক গঢ়ি তোলে আৰু।
গঢ়ি তোলে-গঢ়ি তোলে।
অ', আৰু তোমাৰ সেই লক্ষ্যটো আমাৰ যদি কিয় গুৰুত্বপূৰ্ণ বুলি যদি আমি ভাবোঁ আমি যে তোমাৰ কিবা এটা লক্ষ্য় লওঁ জীৱনত সেই লক্ষ্যটো তোমাৰ কিয় প্ৰয়োজন বুলি যদি ভাবো তেনেহ'লে কি হ'ব তোমাৰ। এটা লক্ষ্যই কি কৰিব পাৰে এজন মানুহক সম্পূৰ্ণৰূপে চেঞ্জ কৰি দিব পাৰে গম পাইছা নাই যদি তোমাৰ মানু অদৰকাৰী সময়ত টাইম ৱেষ্ট কৰী আছিল, এটা লক্ষ্য খাৰ পিছত মানে সেই মানুহজন তোমাৰ ট'টেলি চেঞ্জ হৈ যাব সময়ৰ মূল্যয়টো বুজি পাব, গম পাইছা নাই? মানে সময়ৰ সৎ ব্য্য়ৱহাৰ কৰিবলৈ চাব। আৰু মানে কিবা প্ৰকাৰে হলেও লক্ষ্যত উপনীত হবলৈ মানে বহুত চেষ্টা কৰিব লাগিলে যিমানেই পৰিশ্ৰম নহওঁক কিয় হয়ে নহয়? অ', মানে তোমাৰ এক কথাত ক'বলৈ গ'লে লক্ষ্য়ই আমাৰ জীৱনৰ যি সঠিক দিশ সেই সঠিক সঠিক দিশ নিৰ্ণয় কৰাত সহায় কৰে। আৰু সময়ৰ-সময়ৰ মানে লক্ষয় এটা লক্ষ্য় আমাৰ সময়ৰ যি সৎ ব্য্য়ৱহাৰ। সেই সদ ব্যৱহাৰ কৰিবলৈ আমাক শিকায় হয় নহয়? আৰু মানে তোমাৰ আমি আমাৰ যদি জীৱনত এটা লক্ষ্য আমি বান্ধি লওঁ ন তেনেহ'লে সেই লক্ষ্যটোৰ জৰিয়তে আমাৰ আমি যি লাভ কৰিম, সেই সফলতা লাভৰ মানে টো সম্ভাৱনা, সেই সম্ সম্ভাৱনা টো একদম পুৰা বৃদ্ধি কৰে। গম পাইছা নাই? আৰু মানে তোমাৰ সেই হাৰ নমুনা মনোবৃত্তিটো আমাৰ জোগা